হেল্ল'?
অ' কোৱা।
কি কৰিছ?
এ- এনে বহি আছোঁ, গা-চা ধুই আহি। তুমি?
এ আছোঁ আৰু।
ভালনে?
ভালেই আৰু, তহঁতৰ?
ভালে - ভালে।
অ' প্ৰাৰ্থনা- চাথনা কৰিলি?
প্ৰাৰ্থনা কৰা নাই। ছোৱালীক কৰিবলৈ কৈছ ছোঁ। মই গা-চা ধুই ফেনৰ তলতে বহি আছোঁ। গৰমত থাকিব পৰা নাই। ঘৰতে নে ক'ত? ছোৱালীৰো পৰীক্ষা চলি আছ ছে অ'। কাইলে এটা শেষ হ'ব।
অ' আমাৰ সিহঁতৰ বা আজি আজৰিয়ে।
অ' সি এইবাৰ কিহত? অ' - অ'। এতিয়া ক'ত, ঘৰতে নে?
ঘৰতে অ'। এই মিটিং এখন আছিলে। মিটিঙৰ পৰা আহি পেলাই, পাই পেলাই কাপোৰ-কানি সামৰি মেলি আজৰি হৈ হলোঁ হেৰি ফোন এটা কৰি পেলাই কথা এটা পাতি লও হম বোলোঁ।
অ' ভালে কৰিলে। আজিলৈকে ফোন এটা নকৰে। আজি কি মনত পৰি ফোন কৰিলে ঔ?
এনেকে পাতিব লাগে।
নহয়, আজিকালি চব মানুহবোৰ ব্যস
ব্যস্ত। সেই ব্যস্ত পৃথিৱীত কাৰ সতে কোনে কথা পাতি তিবলৈ সময় আছে? কাৰো সময় নাইকিয়া। মাটি ৰুই মিলি আজৰি আমাৰ সজালো ধৰিলে।
হে ভগৱান। আমাৰ ফালে ৰুবলৈ হোৱাই নাই। পানীয়ে পানী।
সেইফালে আকৌ কেতিয়া হেৰি কৰা হৈছে? আমাৰ ইয়াত আকৌ একেবাৰে আগতীয়াকৈ নুৰুলে নহ'ব নহয়? পিছত আকৌ বাম খেতি কৰিব যে ভাদৰ মহাৰ প
অ' সেটো
উম, সেইটোৱে। আগতীয়াকে আজৰি কৰি দিব লাগে আকৌ আমাৰ ইয়াত।
অ' ভিন্দৌ ক'ত?
এ ভাত বনাবলৈ লৈছে। অসুবিধা, আজি তিনদিন।
অ' সেইটো কথা। ৰান্ধ- ৰান্ধনী বেলেগ।
নহলে কি, চব্জি, আলু গুটিয়ে-ডিমে সিজাইছে।
অ' এ বৰ সোনকাল হ'ল নেকি বনোৱাটো?
সোনকাল মানে সেই বজাৰ আছে যে।
অ' বজাৰলে যাব?
বজাৰলে যাব। সেয়েটো কাৰণে।
অ' - অ'।
বজাৰৰ পৰা আহি পেলাইহে হেৰি কৰিবহি, এইটো কি বুলি কয়, ৰাতিপুৱা আকৌ আহি পাবহি সেয়া। ৰাতিপুৱা বুলি নহয়, কাইলৈ দুটামান বজাতহে পাবহি দিনৰ
বজাৰ মানে ইমান ৰাতি কিহৰ বজাৰ?
এইবিলাক গ'লে বেপাৰীৰ সৈতি বহিবগে লাগে, বস্তু বিক্ৰী কৰিবগে লাগে।
অ' - অ' - অ' - অ' - অ'। অ ঠিকে হ তেনেকে তোক তাকে চলি থাকিলেই হ'ল।
নহলে আকৌ চলিবলৈ বহুত দিগদাৰ হৈ যায় নহয়।
উম একেটাই চব আমাৰ যেনিবা গাড়ী চালে তোমালোকৰ যেনিবা দোকানত বহি
অ হয়টোৱে একেটা কথাই।
নহবা ঘ চলিবা কেনেকে উপায় ন। ই এতিয়া চাইনা বৰ্ডাৰৰ ওচৰত আছে।
অ অ
দূৰতেকে আছেগে এই নেটৱৰ্কে নাপাবা তাগে গালি পাৰি আছো বো ইমান দূৰলে গ'ল নেটৱৰ্ক চেটৰ্ক নাপায়। পাই একো এটা তিনিদিন চাৰিদিনৰ মূৰত এদিন ফোন কৰিব লাগে। ৰাতি দুটামান বজাত নেট পাই ইমান ৰাতি কোনে ফোন কৰিব তাৰ লগত বা কোনে কথা পাতিব। অ তাৰপিছত আজি ৰাতিপুৱা। নেটৱক পাইছিল নে ফোন কৰি কৈছে মই ৰাতিহে ফোন কৰিম আৰু দুটামান বজাত। নেটৱৰ্ক চেটৱৰ্ক নাপায় মই মই বো টোপনি গৈ থাকিলে কত তোৰ ফোন ৰিচিভ কৰিবলে আছে দিনৰ দিনটো কাম
এ অতৰ দিনৰ কাম কৰি পেলাই ৰাতি আত তেনেকে কথা পাতিব পাৰি নেকি মানুহে।
তাকে মই কৈছো বোলো টোপনি যদি নাপাওঁ অ প পাৰিবি ৰিচিভ কৰিম যদি টোপনি নিজাই ৰিচিপ কৰিব নোৱাৰো।
অ তোন অঁতৰ হেৰিয়ত থাকি পেলাই। এতিয়া আঁতৰতৰ এৰিকে কথা পাতি পাৰে দেই মানুহে দিনৰ দিনটো কাম মাইকী মানুহজনি কাম ৰখি থাকে
সেইটোকে মই বোলো সাহ পাই থাকিলে ৰিচি কৰিম আও সা পাই নাথাকিলে মই ৰিচিভ নকৰো বোলো।
অ সেইটোৱে কথা।
বেছি দিন হোৱা নাই আজি তোমাৰ পাঁচ দিনমান হৈছে ঘৰৰ পৰা এনে যোৱা এমাহে হ'ল। সেইটো জেগালে আজি যোৱা চাৰিদিন নে পাঁচ দিনহে হৈছে আহিবগে তাত দুমাহ থাকি থাকিব তোমাৰ থাকি পেলাই নাহৰ লগত আহিব আৰু।
আহ অ
তাতে এতিয়া সেই মালিক তালৈ কিবা কামত গৈছে তালৈ গৈছে।
অ মানে সেনেকাে সৰু গাড়ী চলাই আছে নেকি
অ এই থাৰ বিলাক যে।
অ অ
থাৰ গাড়ী চলাই আছে।
অ সেইটোৱে তেনেকুৱাই হ'ব লাগে। লোৱা সেয়া সেই আজৰি বিজয় হৈ পেলাই চোফাতে বহি আছে ফেনখন লৈ পেলাই। কেনেকুৱা গৰম দিছে দিনটো খেলি লেগে তিতীয় এবাৰ
অ অ তিতিয় আমাৰ ছোৱালী লগৰে দেখোন
আহ
আমাৰ ছোৱালী এবাৰ তৃতীয়হে এবাৰ চতুৰ্থলৈ পাব আৰু।
অ আমাৰ চতুৰ্থলে পাব গে। মই ৰসাই হে দিম না হোৱা অ তাইতকে আমাৰ ই সৰু নহয় জানো বাৰু।
অ সৰুটো আকৌ।
আমাৰ ই তিতিয়লে পাব পৰা হোৱা নাই
মই তাকে চিন্তা কৰিছো আকমাৰ ইয়াতকে বুলিবি ইয়াতকে ইমান সৰু বোলো আকৌ। তৃতীয় শ্ৰেণী পালেগে।
উম ইমান ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীয়ে তৃতীয় শ্ৰেণী আমাৰ লৰা এতিয়া একেবাৰে
অ বৰকে সৰু হৈ আছে এ ইমান ইমান হেৰি ভাড় লব পৰা
এ না হা বুজিয়ে নাপায় অ বুজিয়ে নাপায় বহুত কথা বুজি নাপায়।
তেতিয়াহ'লে ইমান সৰুতে দি কি লাভ আছে।
মই কৈ আছো মাষ্টৰকো কৈছিলো মাষ্টৰে নুশুনিলে আকৌ কথা। একো নহয় একো নহয় কৈ থৈ দিলে হা
পহা মেলাৰ ভাল নে
পঢ়াত মোটামুটি আৰু ইমানো হেৰি নহয়। সেইটোৱেই মানে ইমান সৰুতে ইমান লোট ল'ব পৰা নাই যে!
এ ক'ত পাৰিবনো ইমান কিতাপ বোৰ যিহে টান!
উ বহুত টান ৰাম ৰাম মই ইংৰাজীখনৰ ওচৰলৈ যাবই জানো আৰু
অ মই নিজে বুজি নাপাও।
মই সেইকাৰণে কৈ আছো মই তালৈ পঠিয়াই তালৈ পঠিয়াই দিম। পঠাই দিম কৈ আছো বোলো এমাহ মানৰ কাৰণে এতিয়া গম বন্ধত।
অ আহ।
প্ৰমোচন দিয়া হৈছে নেকি কিনো?
টিউশ্যনিয়া নাই মই এইবাৰ ভাবিছোহে দুটা টিউশ্যনে গম বন্ধত দিম নেকি মানে ইংৰাজীবোৰ ইমানেই
উম ইংৰাজী বহুত টান দেই মই একদম পকললা হৈ গৈছো। গণিতটো বাৰু টেনশচন নাই সাইশ নম্বৰ গণিততে পাই দেই। এই গীতাতহে অকমান অসমীয়াতোতো মানে সেই শব্দ।
অ মই সেইখিনি তেল বনাম। অকল ইংলিছটোহে অকণমান টেনচন আৰু হ'লেও ইংলিছোৱে গণিতোৱে টিউশন দিম বুলি ভাবিছোঁ? কি হয়। জানো এ ইংলিছতটো মই নিজে বুজি নাপাওঁ স তাক বুজাতটো বাদেই।
মই ইংলিছটো বুজি নাপাওঁ কা কথাবিলাক সেই
অ মানে কিছুমান এটা দুটা বিলাক বুজি বুজি পাওঁ হ'লেও মানে পাহ কিনো কৈছে কিনো সেই কৈছে একো বুজিয়ে নাপাওঁ।
অ সেই ৱৰ্ড বিলাকৰ মিনিং দুটা দুটা হয় কোনটো কি বুজাম একয়ে হেৰি নাপাওঁ। মই মোবাইলটো চাই ললেও মানে অকমান হেৰি হৈ যায়।
শুদ্ধকৈ নাথাকে আকৌ কিছুমান অ মই চাইছো মানে কি? কিমান মোবাইলত ভালক শুদ্ধকে নাথাকে।
মানে উহুৱাবলৈকে দিগদাৰ হৈ গৈছেগে এতিয়া পৰীক্ষা টো কি দিছে আউ? আহিছে ইংৰাজী দিনাখন। বেয়া হল বুলি আহি পেলাই ঘৰত আহি কন্দিছেহি মই বোলো। হ'ব দে আৰু যি হল হল আৰু চমসীয়া পীক্ষা ঠিক কৰিব লাগিব।
অ অ মই তাকে ভাল হৈছে বুলি কৈছ কব ন কিমান ভাল হৈছে। কিহে জানে অ কি লিখিছে কি সান অ আমাৰ লখ লিখা চবে লিখে কিন্তু পৰীক্ষাত নম্বৰহে নাপায়।
হে সেইটোকে ক সেই কবহি ভাল আছে ভাল হৈছে। কিন্তু লেখাতটো চব লিখি থয় আহে পৰীক্ষাত শুন্য বোলে।
অ নম্বৰহে নাপায়। তাৰপৰা তুমি ঘৰলে নাহা।
ঘৰলে জানো গৰম বন্ধতে চাগে যাম আৰু মই মাটি চতি ৰুই আ যে আজৰি হলোৱৱে নহয়।
অ ঘৰত মাটতি ধহে ঘৰতে ৰুবলৈ আহিব পাৰিবা।
তাকেহে যাব লাগিব কেইদিনমানৰ কাৰণে নহলে নহব। এনে থাকি কিটো কৰিম ইয়াত
এ মাক সুধিছিলো মায়ে গছে মা অ মাক সুধিছিলো মায়ে কইছে। জানো মা মাটি সোতা আহিব পাৰে নে নোৱাৰে তাহে জানে আৰু
যাবলৈও মন নাযায় এ হে হেৰি কিছে বজাৰলৈ যায়গৈ বজাৰৰ পৰা আহি ভাত পানী খোৱা মেলাৰ পৰা ধৰি লও সেইবিলাই হেৰি থাকে যে ৰাতি সেই বাৰটা এটা বজাতে গুচি যায়
আহ আহ তাত বৈছা নে?
তাত লগাই থোৱা আছে ববহে পোৱা নাই সূতা নাইকিয়া সূতা আনিব লাগিব আজি সময় নহলে? কাইলৈ ৰাতিপুৱা চাগৈ বজালেই যাম সূটা আনলৈ।
অ কি লগাই থ মই মেখেলা লগাই থৈছো।
কি মেখেলা?
এ পদ্মিনী সুতাৰ স্কাই ব্লু কালাৰটো।
অ অ সেইটো কেইখন লগাইছ।
মেখেলা এখন, জকাচিপা এখন তাৰপা বেলেগ এজনী এযোৰ, আমাৰ মা ভাগৰ এযোৰ। চব এযোৰ এযোৰ তিনযোৰ লগাই থোৱা আছে। তুমি কি লগাই থৈছিলা?
মই গামোচা।
কেইখন লগাইছিলা?
গামোচা আঠখন লগাইছিলো। হেৰিয়ে হেৰি ফুল বাচা বহুত দিন হল। লগোৱা এখনতো তাকে বহিবলৈ নাযাওঁৱে, মনেই নাযায় কিবা।
অ' ঊলৰ নে দেচা পকোৱা?
এ ফুলৰ।
তাকেতো নহয় ডেছৰ পকোৱা নে ঊলৰ সূতা লগাইছা?
ঊল তাত পাত বইছোঁ।
অ' অ' অ' মাটিৰে আছে?
এ হেৰি নহয় লোহাৰৰ।
লোহাৰত লগাইছা?
অ'।
বব পাৰিছা নে?
পাইছো।
অ' অ'।
কেলৈ নোৱাৰিম আকৌ তেনেকে বৈ আছো আগতে মই ইয়াত আহি পেলাই প্ৰথম প্ৰথম তাত হেৰি - হেৰি ৰাচত বোৱাহে আৰু এইবিলাক লোহা আহিছিলে বাঁহৰ ৰাচত বোৱাহে ইয়াত আহি পেলাই হয় লোহা ৰাচ হেৰি কৰিছোহি। পাৰিছো নহয় ইমান খৰ নহয় আৰু লাহে লাহে শিকিব পাৰোঁ আৰু।
লোহাৰ ৰাচত ইমান বব নাজানো মাটিৰ ৰাচত হলে বব পাৰো লোহাৰ ৰাচত ইমান নোৱাৰোঁ।
মই সেইখন ৰাচত ববলৈ মোৰ ভয়হে লাগে, মই ঘৰলৈ যাওঁতে নহয় এনেকে লাহে লাহেহে হেৰি কৰিছো।
অ' অ'।
অ' ইয়াত লোহাৰ ৰাচত ধেম ধেম মাৰো তাৰ এতিয়া ধেম ধেম মাৰিবলে ক'বা। এইখন বৰ ধেম ধেম মাৰিবলে হলে ভাগি টুকুৰা টুকৰি হৈ থাকিব।
অ' মই সেই লোহাৰ ৰাচটোতে নোৱাৰো মানে কি ভয় লাগে কিছু ঘন থাকে যে আৰু সুতাবোৰ বৰ চিগে। তাৰপিছত মই, জানো মই মানে অকমান ভয় লাগে ৰবি ৰাসত লগাবলে মাটিৰ ৰাচতে লগাই ল
কে ভয় কৰিব নালাগে ভয় কৰিলে হেৰি হয়। মই এতিয়া সৈ তাৰ হেৰি আছতহে ববলৈ ভয় লাগে কি হব কি নহব কে ভাবি ভাবি।
অ' মই মাটি ৰাছত পুৰা ভালকে বব পাৰো আৰু এতিয়া মই টেনশ্যন নাই।
আমাৰ তাত তেনেকে লোহাৰাজ নলগাই আমাৰ ঘৰত এখন আছিলে কিবা হেৰি কৰি দি দিলে কাৰোবাক।
অ' মায়েও সেই গামোচাই লগাই থৈছে নেকি? অ' মায়েও গামোচাই লগাই থৈছে হবলা?
গামোচা লগাই অ গামোচা লগাই থোৱা আছে।
মায়ে মোক কৈছিলে সেইদিনাখনে গামো চা লগাই থৈছিল। মানে মই সুধিছিলো কি লগাই থৈছে?
অ' সেই গামোচা বিছ খননে কিমান লগাইছে। খুৰীয়ে লগাবলে দিছিলে। সেই বিছখন লগাইছিলে।
এতিয়া তোমালোকৰ ঘৰত কোন কোন থাকা?
এতিয়া আমি তিনটাহে। বেলেগ হৈ আহিলো নহয় বেলেগ হৈ আহা আমাৰ এতিয়া চাৰি বছৰ হ'ল।
অ' বেল এতিয়া বেল - বেলেগ
অ' বেলেগ আমি চাৰি বছৰ হ'ল বেলেগ হৈ অহা।
অ' গম নেপাও ওচৰতে নে ওচৰত?
ওচৰতে মানে হেৰি আমাৰ - আমাৰ ঘৰৰ পৰা পিছখন গাঁওলে যিমানটো পথাই পথাই সেই সিমান কণে মানে হেই পথাই পথাই সিমান কণ।
অ'।
তাপিছতে ৰাস্তাই গলে আমাৰ ঘৰৰ পৰা পিছখন গাৱঁলে যিমান দূৰ সেই সিমানেই।
অ ঠিকেই আছেতো। অহা যোৱা কৰি থাকিব পাৰা মানে?
অ পায়ি।
অ ঠিক আছে তেনেকেই বেলেগ হ'লে ভালেই হ'ল আৰু এতিয়া ল আগ জঞ্জালো নাই টেনচনো নাই।
অ সেইটোৱে। ঐ হ'ব দে এই মোক মাতি আছে।
অ, অ। দে ঠিক অ ঠিক আছে দে। অ-অ-অ।